হয়। শুনি-শুনি পাইছেনে?
হেলৌ-
অ' শুনি পাইছেনে আপুনি? হেল্ল হেল্ল-
হেলৌ-
হেলৌ- হেল্ল'
হেলৌ
অ' শুনি পাইছেনে?
শুনি পাইছেনে?
অ' অ' পাইছোঁ।
অ
মাতখাৰ মানে অলপমান আহি চাউণ্ডটো। কম।
কি কৰি আছে?
মই এতিয়া বৰ্তমান এনেই আছো, ৰেষ্ট লৈ আছো।
মাতটি ইমান, সৰুকে ওলাইছে।
মোৰ ইয়াতো সৰুকে ওলাইছে। কিয় বা? সৰু-কে ওলাইছে একদম। বত পাত তল, বহুত সৰুকে ওলাইছে মাত-
অ' মোৰ ইয়াতো।
অ' আচ্ছা কি কৰি আছে? পিছে এতিয়া কি কৰি আছা?
হা?
পিছে এতিয়া কি কৰি আছে বুলো?
মই এনেই আছো।
অ'। ভাত পানী খালে।
উম খালো, আপুনি?
অ', ময়ো খালো বাৰু।
অহ।
ৰ'দ দিছেনে আপোনালোকৰ সেইফালে।
ৰ'দ দিছে।
পিছে।
ইমান গৰম।
অ', কোন ডিষ্ট্ৰিকৰ পৰা কৈ আছে?
হা।
কোন ডিষ্ট্ৰিকৰ পৰা কৈ আছে আপুনি?
ধেমাজি।
হয় নেকি।
হয় আপুনি।
অ', মই ধেমাজিৰ পৰাই কৈছোঁ বাৰু
অ', আচ্ছা আপুনি কি নতুন নেকি নে আগৰ পৰা কৰি আছে।
নাই, নাই মই নতুন বেছি হোৱাই নাই এসপ্তাহ ত আঠদিন মান হৈছে নেকি।
হা।
বেছি দিন হোৱা নাই সাত আঠ দিন মান হৈছে নেকি।
অ'।
অ', আপোনাৰটো কি কিমান দিন হ'ল বা কিমান মাহ হ'ল?
ও ময়ো একদম নতুন।
অ', একেবাৰে নতুন নেকি?
হা।
একেবাৰেই নতুন নেকি।
অ'।
এটা মই টাক্স মানে ভালকে
অ', মই কমপ্লিট হোৱাই নাই মোৰ মোৰ দাদাই মোক কেইদিনমান আগতেই দিছিলে। কিন্তু মই একো কমপ্লিট কৰিব পৰা নাছিলোঁ।
অ', অ', পেগু নেকি?
হয়, হয়।
অ', অ'।
চিনি পাই চাগে ইয়ে মোক এতিয়া গ্ৰুপটো হেৰি চেনড্ কৰি দিছিলে তেওঁ মোৰ ফোন কৰিবলৈ কোনো নাই।
অ', চিনি পাওঁ আৰু।
উম।
পথাৰ কাম চলি আছিল বুলি কৈছে কথম হ'ল নেকি। পথাৰৰ কাম চলি আছিল বুলিয়ে কথা
অ', চলি আছে আপোনালোকৰ?
অ', আমাৰ বেছি ৰোৱা হোৱা নাই বাৰু দু দুবিঘামান ৰুলে। উম হ'ল আৰু এতিয়া এমাহ এমাহে হৈছেগে আৰু। তেতিয়াৰ আগতেই ৰোৱা এতিয়া ৰোৱা নাই আৰু
উম উম আমাৰো শেষ হ'ব আৰু দুদিন মান লাগিব চাগে।
এইবাৰ মানে ইমান কৰা হোৱা নাই কাৰণ আমাৰ মানে বোৱাৰীজনীৰো ছোৱালীজনী প্ৰথম স্কুলত গৈছে ন
অঁ
আকৌ মাও ইমান অকলেগে নোৱাৰেগে আমিও আকৌ বাহিৰতে থাকোঁ। সেইটো কাৰণে
উম
এইবাৰ অলপ ৰেষ্ট লোৱাৰ নিচিনাই হ'ব আৰু
অঁ
হয়তোত ধানটো নকৰিলেও বাকী বহুত কৰো ন আমাৰ তাত কৰা হয় তাত কৰা হয় নে এনেকে কি হেৰি সৰিয়হ তিল ৰঙালাও ৰচুন সেইবিলাক
অঁ
কৰে নে
আমাৰ
অ অ নাই অ ঠাইভেদে ভেদে মানে অ ঠাই ভেদে মানে তুমি বুলিয়ে কৈছো দেই। সৰু চাগে ন পেগুতকৈ অ অ অ
উম আমাৰ এনেকে ৰঙালাও নকৰে আমাৰ ইয়াত
ঠাই ভেদে এনেকে কৰেতো সেইটো কাৰণে সুধিছো অ চব চলে আমাৰ তাত
বাৰী চাৰী কৰিছে তাত হেৰি হেণেকুৱা কি বুলি কয় ঢেৰ কিবা কিবি লগাইছে আৰু কোমোৰা চোমোৰা সেইবিলাক
অঁ মানে পাচলি বাৰী ন
উম
অক্টোবৰ মানতে কৰেগে আৰু আমাৰ ফালে এইবিলাক
অ
অক্টোবৰ বা ছেপ্টেম্বৰৰ পৰা কৰে আৰু যেতিয়া পানী শুকাই যায় ন পলসত সেইবিলাক এয়ন্দ সিপাৰত ৰঙালাও ৰচুন চচুন চব আলু চালু কৰে আৰু
বানপানী হৈছে নি আপোনালোকৰ ফালে
দিৱালী সময়ত
হাঁ
নদীত হৈছে কিন্তু ইমান চোতালত অহা নাই আৰু এইবাৰ
অ
ক'ব গ'লে হোৱা নাই বুলিয়েই ক'ব লাগিব নদীতো হৈ আছে বাৰু
অ
গাঁও সিপাৰত হৈছিলে এয়েন্দি সিপাৰত
অ অ সেইটো চাইডৰ নেকি আপুনি
সেইটো চাইদৰ মানে তাত হৈছিল বুলি শুনিছিলো বাৰু
অ অহ
আমি ভিতৰৰ হয় সিপাৰৰ নহয় মানে তোমালোকৰ তাত হয় নাই নাই নাই বৰ্তমান সময়ত লগোৱা নাই মই বাহিৰতে বেছিভাগ থকা হয় নেকি অ কৰো বাৰু জব এটা কৰো
আচ্ছা ভালেই হৈছে
সেইটোৰ কাৰণে আৰু বহুত দিনেই হ'ল কাপোৰ লগোৱা নাই এতিয়া আৰু ভাবি আছো লগাম বুলি
অ অ
বাৰিষাটো গৈ লওকচোন এনেই
উম
যেতিয়া সময় পাওঁ তেতিয়া আৰু কৰিম বুলি ভাবিছোঁ থাকিব মন যায়
এতিয়া কি বিয়া হ'লানে
অ মই হ'লো বিয়া হ'লো
উম
আপুনি
নাই নাই হোৱা আছো মই চিংগুলেই হৈ আছো
অহ মই এতিয়া ঘৰতে আহি আছোগে মাৰ ঘৰত
অ অ অকলে নেকি তুমি
অকলে মানে অকলে এতিয়া আছো মোৰ মানুহজনো
নহয় ছোৱালী ছোৱালী ঘৰত মানে অকলে নেকি বুলি অ অ কিমান চনত মেট্ৰিক দিছিলা
মই হেৰিত ফৰটিন নে ফিফটিন ইমানত
অহ
আপুনি
এহ অ অ তেতিয়াহ'লে অলপ অলপ সৰুৱে হ'ব চাগে
অ
তে তে অহ
আপুনি কেতিয়া দিছিলে
মই থাৰ্টিনত আৰু ফাৰ্ষ্ট ইয়েৰত আছিলো আৰু
উম
বহুত বছৰৰ আগত কৰিলানে বিয়াটো সোমালানে
কি কৈছে
বিয়া সোমোৱা বহুত বছৰ হল
অ চাৰি বছৰ হ'ব আৰু এই অক্টোবৰ মাহত
অ নহলে এ'হ হৈছেগে আৰু ন
উম
উম কেইটা এই যে ফোনে ফ্ৰেনৰ টাস্কটো মানে কেইটাহে কমপ্লিট হৈছে
মোৰ হেৰি তিনটা হৈ আছে কিন্তু সেইটো একো মোৰ হেৰি হোৱা নাই, এক্সচেপ কৰা নাই বুলি কৈছে, ভাল হোৱা নাই মানে। তোৰ নেটৱৰ্কো নাছিলে।
উম উম। সেইটো কাৰণে
কথা পতাটো মানে টাইম চৰ্ট হৈছিলে।
অঁ সেইটো কাৰণে
উম আপুনি কিবা পে'মেণ্ট পালেনে?
নাই নাই। এতিয়া পে'মেণ্ট পোৱা নাই।
অ
আজি কি হ'ব জানো চাওঁ, পে'মেণ্টটো এতিয়ালৈকে হোৱা নাই আৰু। তুমি পালা নেকি?
নাই মোৰ কমপ্লিট হোৱাই নাই, পাঁচটা টাস্ক কমপ্লিট কৰ পেলাই আহিছিলে আৰু
অঁ, এই লিখনিবিলাক শুধৰাবিলাক কৰিলে নেকি? শুধৰণি অ। কৰা নাই ন?
এইবিলাক একোৱেই হোৱা নাই মোৰ ইয়াত।
অ অকল এই কথা পতটোৱে আহিছে নেকি?
অঁ অঁ আপোনাৰ এতিয়া আহিলে নে?
অঁ আহিছে মোৰ, আহিছিলে বিছটা, পোন্ধৰটা এনেকে এনেকে, মই কৰিছিলো বাৰু এইবিলাক
উম
পূৰা মানে ৰ'দ দিছেতো আজি বহুত
উম আজি ৰ'দটো বেছি। ৰাতিপুৱা বৰষুণ দিছিলেহে দবা পিঠা বৰষুণ।
অঁ অঁ। পিছে নাই বাৰু মই ধেমাজিত নাই সেইটো কাৰণে সুধো দিলো আৰু। বৰ্তমান মই গুৱাহাটীত আহিলো, অ গুৱাহাটীত আহি মানে কিবা কামৰ কাৰণে
অ অ
সেইটো কাৰণেই সুধিছোঁ, ৰদ দিছে নেকি বুলি?
অহ
কালিতো বৰষুণেই হৈছিল ন?
উম, বৰষুণ
উম
দুদিন তিনিদিন বৰষুণ দিয়ে আকৌ ৰ'দ।
হ'ব এনেকয়ে কথা পাতি থাকিম, সময় পালে ফোন কৰিবা ময়ো ফোন কৰিম।
উম
অ কথা পাতি লওঁ
টাইম হ'ল চাগে ন?
হল, চাওঁচোন কিমান হৈছে হোৱা নাই চাগে হোৱা নাই দহ মিনিট মানহে হৈছে।
পোন্ধৰ মিনিট পাতিব লাগে নেকি?
মানে দহ মিনিটটোও বেছি কম নেকি? অলপ মানে এনেই নিজে কাটি যায়তো হ'লে অলপমান আৰু কথা পাতি লওঁ নেকি?
উম,
কি, মেখেলা বুই আছে নেকি, তুমি।
মই।
মেখেল অ, মেখেলা লগাইছে নেকি?
মই নাই লগোৱা, মায়ে লগাই থৈছে।
অ, মা এতিয়াও, শুব পাৰেনে, বনাব পাৰেনে?
অ, পাৰে, ইমান বুৰি হোৱা নাই নহয়।
হয় নেকি।
অ, এ কেইদিন বোৱা নাই, হেৰি ৰোৱা কামত
উম, উম,
লাগি আছে যে।
কি লগাইছে, এনে?
হেৰি, এই ৰাণী কালাৰ যে।
অ,
নুন, বৈ দিছে তাত।
অ, নুনীটো বও তেইও ভাল লাগিব।
উম, চিম্পুল কে কৰিব।
উম, উম, ভালে, আছে।
উম, আপোনালোকৰ মা, আছে নে, মাক-দেউতা।
অ, অ, আছে।
অহ,
আছে।
উম,
মোৰ মায়ে কিন্তু মেখেলা নলগায় আৰু।
অ,
আগতে লগাইছিল।